হেল্ল' বাইদেউ আহ শু শুনা পাইছেনেে নাই
অ অ শুনি আছো শুনি আছো
কি কৰি আছে
এ মই ভাত পাত এই খালো আৰু বাছন বৰ্তন ধুই অক নিচাত ৰেচ লম বুলি আহিছো আৰু তুমি পিছে
মই আজি এনে এতিয়া শুই আছিলো ইমান গৰম পৰিছে একো কৰিবই মন যোৱা নাই
হয় হয় হয় তোমাৰ কি আজি ডিউটি নাই নিকি
আজি মই ডিউটি আছিল নাযাও বুলি ক'লো ইমান গাতটো ভাল লগা নাই ফুৰি ফুৰি আহিলো লো যে অলপ দূৰত গৈছিলো সেই হল শুক্ৰবাৰে গৈছিলো অলপ দুৰত
অ সেইকাৰণে ভাগৰ লাগিছে চাগে ন
ভাগৰ লাগিছে আৰু ইমান গৰম কাৰণে আৰু ভাবিলো আজি নাযাওঁ
গৰমটো বহুত হৈছে আজি আজি মই বনালো এই দাইল বনালো অলপ তাৰপিছত এটা কিবা তি বেঙন বেঙন সেই তিতা ভেকুৰী নিকি সেই টো ভাজিলো তাৰপিছত তা হয় হয় সেয়া আৰু আৰু বনালো এই লৰা কাৰণে লেচেৰা ভাজি কনি আমলেট বনাই দিলো
ঠিকে আছে
তোমালোকেতো নকয় চাগে
আজি নাখাওঁ আজি মঙ্গলবাৰ অলপ পিছত বনাম নিৰামিষ কিবা খিচাৰি নিচিনা তেতিয়া খাম আৰু এতিয়া মানে আম খালো তাৰ পাছত অহ হেৰি খালো বুট খালো অকমান আগতে গাখীৰ খাইছিলো হৈ আছে আৰু পেটটো ভৰি ছে
কিবা কিবি কিবা কিবি খাই থকা যায় আৰু সৰু সুৰা বস্তু
অ ভাতহে নাখাওঁ বাকী খিনি খাই থাকো আৰু
আচ্ছা ঠিক আছে আৰু কিবা নিয়ম থাকে নিকি ভাত মুখত
উ নিয়ম মানে গা পা ধুই চাকি দিলো মই সন্ধিয়া আৰু এবাৰ চাকি দি উঠি ব্ৰতটো ভাঙিম বেলেগ তেনেকে একো কৰা নাই হনুমান চালিচাতো পাঠ কৰো
আচছা ঠিকেই আছে বহুত আগৰ পৰা কৰি আছা চাগে তোমালোকে
মোৰ হ'ল চাৰি বছৰে হ'ব
একদম তোমালোকে যেনেকুৱা নোখোৱা সেনেকুৱা আমি নোখোৱাকে নাথাকো অ আমি কিবা এই লক্ষী পূজা নাৰায়ন পূজা কিবা কিবি হলেহে নাখাও এনে আৰু আমি মঙগলবাৰ শনিবাৰ বাৰ বৃহস্পতিবাৰে অকল মাছ মাংসহে নাখাও বাকী ভাত খাও
ঠিকে আছে এতিয়া এই আমতিতো অলপ কিবা নিয়ম কৰিছিল আপোনালোকে
অ আমতিটোত আমি মানে এইবাৰ আমাৰ মোৰ মানে সেই সৰু দেউতাটো ঢুকোৱা কাৰণে আমি এবাৰ মানে ভাত চাত মানে খাব পৰা নাছিলো আৰু
বইল খাইছে নেকি
বৈ এক টাইম খাইছো আৰু বইল কিন্তু দিনত সেনেকা খোৱা নাই আৰু
কৰা নিচিনাই হৈছে আৰু।
অ', সেনেকুৱা বাকী কিন্তু ফল মূল খাইছো বুত খাইছো। কিবা কিবি খাইচো চাতা খায়চো গাখিৰ চাখিৰ। ফল আম খালো মধুৰিআম খালো প্লাম খালো মাজতে কঠালো খালো। তাৰ পিচত লিচু খাইছিলো লিচু খাইছো বাৰু বহুত আগৰ পৰা খাইছো।
লিচু খাইছে ন লিচু দাম বহুত ন লিচুৰ খাই ভাল লাগে আকৌ।
বহুত খাইছো লেচু কিন্তু লেচু দাম আগৰ নিচিনা নাই বহুত বাঢ়ছে বাৰু।
বহুত বাঢ়িচে উম।
আৰু কিবা কল খাওঁ নাম মে মনত নপৰে নহয় কিবা খালো। আৰুকিবা খাইছিলো দুটামান। কঁঠাল খাইছো কঁঠাল খাইছো আছে এতিয়াও মোৰ কঠাল।
আছে নেকি মই ইমান ভাল নাপাওঁ কঠাল গুটিটোহে ভাল পাওঁ।
কিন্তু আমাৰ কঁঠালতটো ভাল ভাল লাগা আছিলে মানে অলপ টান টান মানে হেৰি এই দেছিটো নহয় কিবা সমান অকণ টান তাইপৰ চুগাৰ
উম অ', বেছি মিঠা আৰু বেছি পকি গলে খাবলে মন
অ', অ'।
আমাৰতো অকণ চুগাৰ কম থকা যিটো এটা থাকে যে সেইটোৱেই আছিল।
অ', তেতিয়াহলে ভালেই বাৰু তেতিয়াহলে।
উম।
মই মানে ফলৰ ভিতৰত এই গাঁৱত গৈছিলো যে তেতিয়া বহুত আম খালো। আম আৰু এটা যে বামী থাকে বামী। বামি সেইটো খাইছো উম খাই অ'।
অলপ।
উম, বামীটো বহুত গোন্ধাই আৰু পকি গৈছে বেছিকে। সেইকাৰণে আৰু আনিবও দিগদাৰ ইমান এটা ভাল নাপাওঁ খাই। উম কিন্তু আৰু মাঁহতে এনেকে অ'। মনটো ভাল লাগে। বেছি বেছিকে পকি গৈছে চব সেইকাৰণে মানে আৰু খাবলে অলপ
এ, ইমান দোৰ আনা দিগদাৰো দিয়াচোন বাৰু। ইমান দূৰৰ পাৰা আনা দিগদাৰ উম। এতিয়া পিছে কি কৰিবা?
এতিয়া মই এনেই অলপমান হেৰি কৰিম এ ঊলৰ অলপ কাম আছে। বহুত দিন ঊল উঠাই নাই। মই ইমান নকৰো কিন্তু আজি একো কৰিবলগীয়া কাম নাই গৰমৰ বাবে শুবও পাৰা নাই টোপনি গৈছিলো ভাঙি থাকিল আধাতে। সেইকাৰণে আৰু এনেই ইটো সিটো কৰি মোবাইলে চাম নেকি চিনেমা এখন বি আছোঁ।
অ', ময়ও মোৰ লৰাটোৰ লগতে চাই আছো।
উম গৰম বন্ধ আৰম্ভ হৈ গল।
আৰম্ভ হ'ল প্লেনিং কৰিব লাগিব আৰু
উম।
ভাবি আছো। ক'ত ক'ত যাও যেঠিয়া আক ঘৰতে যাওঁ নেকি এবাৰ। মামাকৰ ঘৰতে এবাৰ যাওঁ, তেতিয়া বাৰু হ অ মোৰেয়ক ক মৰিগাঁৱত যাম বুলি ভাবিছো এবাৰ।
অ অ।
আও কেতিয়া যাও।
ঠিকে আছে যাব যাব আৰু পুৰা সময়ে নাথাকে নহলে।
গাঁৱৰ ফালৰ যাম বুলি ভাবিছিলো এবাৰ।
যাব ভাল লাগিব,
তাকেই তো তোমাৰ লগত তাতেও যাম।
অ আহিব আহিব বহুত দিন আহাই নাই আমাৰ ফালে। বন্ধ পাইছে আহিব। ভাত এসাঁজ খাম একেলগে।
তোমালোককো মাতিম।
তাকে মতিলে আমি ভালকে হেৰি খাম। মাং মাছে মাংস এসাঁজ খাব লাগিব,
আহ সেইটোৱে কি মাংস খাই ভাল পোৱা তুমি?
মাংস মই মানে ভাল পাওঁ ছাগলীও ভাল পাওঁ। আৰু মুৰ্গীটোতো খায়ে থকা হয়।
উম।
কিন্তু মই মাছটো বেছি ভাল পাওঁ ফেভোৰাইট। তো মোৰ মাছ,, মানে টেঙা টেঙা যে বনাইছিলে যে এদিন। বহুত ব আগতে চাউলৰ নে কি নেমু টেঙা দে আলু এনেকে টেঙা জোল বনাইছিল যে মাছৰ সেইখন খাব মন আছে।
হ
এইখনে বনাবচোন মানে গৰম দিনত আৰু বেলেগ খাবও মন নাযায় মাংস চাংস বেছিকৈ তেনেকুৱা এখন বনাই দিবৰ মাতিব বনাই খাম।
ঠিকেই আছে। বাকী ঘৰত কো তোমালোকৰ মই মই মটৰ খাই ভাল পাওঁ।
উম আৰু বনাই কি ভাল পাই? হেল্ল' শুনি আছোঁ।
মই চব বনাই ভাল পাওঁ। খানা বনাই ভাল পাওঁ মই উম।
অ ঠিকে আছে।
যি খাই বুলি কয় সেই বনাই দি কেনে ভাল পাওঁ আৰু মই।
অ ভাল ভাল ভাল লাৰু পিঠ পিঠাও বহুত বনাই থাকে আপুনি
এ লাৰু বাৰু কমকে বনাও পিঠা মাজে মাজে বনাই থাকো আৰু। উম
ঠিকে আছে ঠিকে আছে কেতিয়াবা এখন হেৰি দিব অঁ
দোকান এখন দিম বুলিয়ে ভাবি আছো মই।
দোকানৰে কথা কব লৈছিলো উম।
প্লেচটো মিলা নাই এই সোনকালে স সোনকালে ব দোকান এখন দিব লাগিব সৰু
উম এতিয়া অলপমান চলিব আজি আজিকালিতো চলে থাকে দোকান দোকান
াক ফ কৰিম মই ভাবছো আৰু
অ চফ কৰিব অতি সোনকালে আজিকালি মানুহে খাই ভাল
এ দেিয় হা
মানুহে খাই ভাল পায় নহয় আজিকালি
আচ্ছা তাকেেতো বহুতো মানুহক বনাই খাবৰ কাৰণে সময় নাথাকে ন
সময় নাথাকে হ'ব হ'ব আৰু এইফালে আপোনাৰ পাহাৰৰ ফালে তেনেকুৱা ভাল হ তেল চোতেল নাই নহয় যাতে চলিব অলপমান
ঠিক আছে
বাৰু হ'ব অ আপুনি ফোন চোন কৰি থাকিব মাজে মাজে
ঠিক আছে এইকেইদিন তুমি নাছিলা যে সেইকাৰণে ফোন কৰা নাছিলো আকৌ
অহ কৰিব এতিয়া বাই বাই